হেল্ল' ইয়াৰ বিষয়ে এটা এইটো খতম ওচৰত এইটো পিছত কৰিম আৰু কালি।
অঁ সেইটো লাষ্টৰটো
অ নহয়-নহয় সেইটো নেক্সট জুনটো আহিব।
অ আচ্ছা, আজি মানে এইটো লাষ্টৰ আকৌ এটা যোনটো আছে সেইটো শেষ কৰি দিবা?
শেষ কৰি দিম, অ তাৰপিছত তোমাৰ খিনি কালি মাৰিম অ'
অ এইটো কিমান দিনলৈ থাকিব, বাপৰে হয় নেকি, সেইকেইদিনে চোন লাষ্ট কৈছিলে।
নাই-নাই-নাই এইটো আজি মেছেজ এটা আহিছিলে তো
অঁ বাৰু আহিছে মেছেজ, মইহে চোৱা নাই হাঁ-হা
হুমম
মই নাচাওে, মই সেইটো গ্ৰুপটোত মেছেজ মই মাজে-মাজে নাচাওঁ মই গমেই নাপাওঁ কি চলি থাকে।
হুমম মই ইমান নাচাওঁ এইকেইদিন টাইম পোৱা নাই আচলতে
অঁ
কৰি আছো ইফাল-ইফাল অলপ
মই বিজিও নহয়! মই নাচাওঁৱে। অ', সেইটো বাৰু সেইটোতো কামো কৰা নাছিলে দিয়াচোন?
অ', নহয়, নহয়। মই সেইটো মেছেজ বুলি নহয়। মানে বাকী যিমান মানুহৰো মেছেজ আছে ন? সেইটো মই মানে পেলাই ধৰিছোঁ মানে এ একদম! পিছতে মানে চবকে একেলগে ৰিপ্লাই কৰিম।
অ', অ'।
হেনেকে আৰু। বতৰটো বেয়া ৰে। এবাৰ বৰষুণ দিয়ে, এবাৰ বতৰটোও কৈছোঁ।
আমাৰতো ইফালে বৰষুণে। ৰাতিপুৱা তো কি ৰ'দ দিছে! ইমান গৰম? তাৰপিছত আ', পিছ পিছবেলালৈতো পোৰা বৰষুণ।
পিছবেলাও দিছে নেকি বৰষুণ?
অ', পুৰা বৰষুণ দিছিলে।
উম।
মানে লাহে লাহে দিয়ে আছিলে আৰু।
অ, অ।
ইমান জোৰ তেনেকে নহয়। আৰু এইটো বতৰত বহুতৰে বেমাৰ হৈ আছে।
শুনি পাইছাঁ?
হা, হা!
মই কৈ আছিলো, চিনেমা বোলো আকৌ কাৰ কাৰ চাই ভাল পোৱা?
অ', মই! ৰ'বা, ৰ'বা, ৰ'বা, ৰ'বা! মোৰ তেনেকে ক্ৰিয়েটাৰ হিচাপে মানে এনেকে? অ', তেনেকে হিচাপে নাই। ৰবা, মোৰ লিষ্ট এটা আছিলে। মই চাই আছোঁ ৰ'বা।
হুম।
কিবা মই কিন্তু তুমি ছিৰিজ বেছি প্ৰিফাৰ কৰা নে, মুভিজ?
দুটাই।
কিবা ছিৰিজ মই কমপ্লিতেই কৰিব নোৱাৰোঁ।
তুমি যদি চিৰিজ চোৱা আৰম্ভ কৰা। তেতিয়াহ'লে তুমি কিছুমান ভাল ভাল চিৰিজ পৰা আৰম্ভ কৰিব লাগিব। মানে বৰিং বোৰৰ পৰা আৰম্ভ কৰে ন, তুমি সেই সেইটো হেৰি সোমাই যাব মানে মূৰত, এ কেনেকে ইমান হেৰি ভাল ভাল ধৰা। এতিয়া তোমাৰ কোনটো জনৰা তোমাক ভাল লাগে, সেইটোহে কথা মানে।
মই নে? মই বহুত ফ্লেক্সিবল হয়। মই চব চাওঁ।
উম', তুমি কি?
টুৱাইলাইট মই চোৱা নাই আজি লৈ? মই হেৰি পটাৰ ভাল পাওঁ।
হেৰিপটাৰ।
হেৰিপটাৰ এইবিলাক চাইছো মই। মই চিৰিজ বেছি নাচাওঁ? কাৰণ, মই শেষ কৰিব নোৱাৰোঁ।
উম, তুমি যদি টুৱাইলাইট যদি ভাল পাইছা? তুমি ভেম্পায়াৰ ডায়েৰী চাবা।
সেইকেইটা শৰ্ট শৰ্ট আহে মোৰ।
উম, ৱলফ মেন চাবা?
ৰবা, ৰবা! মই কি কি চাইছো? ৰবা! আচ্ছা' ইণ্ডিয়ান মুভিচৰ পৰা মোৰ ফেভৰেট কি হয় আজিলৈ।
উমঁ।
মানে এটা, এটা দুটা ক'ব হাৰ্ড হয় কিন্তু ষ্টীল মোৰ মানে লিষ্ট আছে। তাৰে ভিতৰত মই ফেভৰেট কম মোক সেইয়া বহুত ভাল লাগে। ৰাং দেৱ বচন্তি আৰু স্বাদেশ মোক বহুত ভাল লাগে।
আচ্ছা।
একদম মানে মোৰ বহুত ভাল লাগিল আৰু মই ইমান আজিলৈ চাব পাৰ নাই দেচোন কিন্তুি যিমান চাইছো সেইকেইটাৰ ভিতৰত আৰু ত' এইকেইটা মোৰ বহুত ভাল লাগিল।
তেনেকুৱা টাইপ মুভি ভাল লাগে মানে।
অঁ'।
উম, য'ত মানে মানুহৰ হেৰি থাকে মানে ষ্ট্ৰাগল থাকে।
অঁহ' আৰু আৰু আৰু যদি মোৰ সেয়া ইংলিছ মানে বাহিৰৰ মুভিতকৈ মোৰ হেৰি বহুত ভাল লাগিলে ডেড পয়ট ছচাইটি।
উমঁ। ডেড পয়ট ছচাইটিও চাইছা নে। নাছায় নাই বহুতে এইবোৰ। উমঁ'। চাবা ভাল ভাল হেৰি চাবা ফ্ৰেঞ্চ মুভি চাবা, স্পেনিছ চাবা তাৰপিছত ইৰাণিয়ান মুভি চাবা, ইৰাণিয়ান বহুত ভাল ভাল মুভি আছে।
অ' মই এটা চাইছিলো হা, মই নাজানো সেইটো কিন্তু সেইটো কিবা মিডিল ইষ্ট টাৰ মুভি টাইপে আছিলে হেৰি বুলি ৰ'বা নামটো কি আছিলে ইনচেনডিচ বুলি। আৰে সি-সিটো সেইটোতো মোৰ ট্ৰমা হৈ গ'ল।
লেজেণ্ডৰৰি হয় মানে।
সেইটো চাইছোঁ মই।
অঁ।
তাৰপিছত এইবোৰ ভাল হয় ফৰেষ্ট গাম, দা ট্ৰুমেন শ্ব'।
ট্ৰুমেণ্ছো অঁ।
তাৰপিছত ইন্টাৰ ষ্টেলাৰটোতো বাৰু বহুত কমন দিয়াচোন। এণ্ডাৰ টলাৰডাৰছত কি
অ', তেনেট নতুনো তেনেটখন ইমান হেৰি নহ'ল। যেনেকে ইন্তুষ্ট্ৰেলাৰ বা উম, ভাল ভাল।
মই সেয়া চোৱা নাই, কি কয় এইটো চিনলাৰছ লিষ্ট।
ভাল চাবা এইখন।
মই চোৱা নাই কিন্তু বছ মোৰ লিষ্টত আছে। অঁ'।
ৱৰ্ল্ড ৱাৰৰ টাইমৰে হয়।
হেৰিওৰ আধা চোৱা আছিলে কি ফিল্ম শ্বচেং ৰিডেম্যনখন।
অঁ' তাৰপিছত হেৰি চাবা কেপাৰনোৱাম বুলি এখন আছে চাবা।
আচ্ছা-আচ্ছা'।
কেপাৰনোৱাম এইখন তোমাৰ কোনখন কানট্ৰি আছিল ৰ'বা দেই।
উমঁ'।
এই পাহৰি থাকিলো। এই মাজতে ৱাৰ্ডত আছিলে ৰবা এইখন তে তেৰিকি গোটেই কেৰেক্টাৰ ৰিয়েলে হয় আৰু। মানে সৰু ল'ৰা এটাৰ ওপৰত কাহানী।
আৰু মোৰ সেইবোৰ ভাল লাগে মানে এডাপ্টেশচন মুভিজ যে যোনটো বুকৰ পৰা এডাপ্ট কৰে।
উম।
অ', সেইটো মই কোৱাই নাই মোক মানে সেইটো সেইটো হেৰি ফিল্ম- হেৰিবিলাক ভাল লাগে মানে। কি কি বুলি ক'ম এতিয়া মই।
মানে এইবিলাক যে প্ৰাইড এণ্ড প্ৰেজেডাইজ। সেইটো জামানাৰ ফিল্মবিলাক।
প্ৰাইড এণ্ড প্ৰেজেডাইজ।
প্ৰাইডেণ্ড প্ৰেজেডাইছ নাজানা?
প্ৰাইডেন পিজি ৰাইচ গম পাইছোঁ।
অ, মানে ব্ৰিটিছ সেইটো আৰু ব্ৰিটিছ এৰাৰ সেইটো। ফিল্ম
উ, পিৰিয়ডিক
অ, পিৰিয়ডিক অ', অ', সেইটো ৱৰ্ডটোহছিল পিৰিয়ডিক ফিল্মবিলাক। মই চাইছোঁ লিটিল ৱোমেন প্ৰাইড এণ্ড প্ৰেজেডাইছ
অ'।
এইবোৰ ভাল লাগে।
উম, গম পালো।
অ', অ', এতিয়া চিৰিজ মনত পৰিছে, মই সেইটো পুৰা শেষ কৰিছিলোঁ দ, ক্ৰাউন যে।
দা ক্ৰাউন, দা ক্ৰাউনতকেতো বহুত ভাল, ভাল আছে মানে।
আৰে কিন্তু মই সেইটো পাই গৈছো, সেইটো মোৰ বহুত মই মাজতে বহুত যিটো ব্ৰিটিছ ম্পায়ৰ ভিডিঅ' চাই আছিলোঁ, তেতিয়া সেইটো চিৰিজটো আহি গ'ল তাৰপিছত মই সেইটো চালোঁ।
কুইন, চুইন থাকা এনেকুৱা টাইপ ভাল লাগে তোমাক মানে।
অ, আৰু, মাৰু মই মই, সঁচা হাইতটো মানে ই, মানহে মোক ইনচাল্ট মাৰে কিন্তু মই ৰম, কম বহুত চাওঁ।
আহ, ৰম, কম, ৰম কমত কি চোৱা?
হা?
ৰম কমত কি চাইছা?
অ, মই কম হ, মই ৰম কমৰ লিষ্ট আছে ৰ'বা, মোৰ মই চাইছোঁ টেন থিংছ আই হেট এবাউট। অ, এইটো ভাল হয়, ইটাৰনে চান অ স্পটলেছ মাইণ্ড অ, সেইটো চাইছোঁ। তাৰপিছত কি চাইছোঁ, মই এটনমেণ্ট চাইছোঁ। তাৰপিছত লিটিল ওমেনটো ৰম কম টাইপে হয়, লালা লেন চাইছো তাৰ পিছত নৰ্টিং হিল, বিফ'ৰ ছানচেট।
উ, বিফৰ চানচট, বিফ চান প্ৰাইজ আৰু বিফ'ৰ মিড নাইট।
নাই, নাই মই গ গোটেই কেইখন চোৱা নাই, অ, সেইটো গম পাইছো।
উম।
এইটো চছেম এক্টাৰজনেতো সেয়াত আছিল দেট পৰ্ট, ছচাইটিত কিবা নাম আছিলে পাহৰি গ'লোঁ।
উম, মোকতো নাম সুধি লাভ নাই, নামবিলাক অ', হয়, গিনা চুনা মানে কেইজনৰ মানুৰ হেৰিহে মানে মনত আছে এতিয়া। আৰ আৰু মানে এতিয়া ইমান কষ্ট কষ্ট হয় অ' হয়।
সেইটো অ' সেইটো কাকাই দেখাইছিলে মোক অ' ত অ'।
সেইটো লজ লেজেণ্ডৰী মুভি হয় এইবোৰতো।
সেইটো চাইছো মই, অ' মই সেইটোও চাম বুলি ভাবিছো চাদ তাৰ আইলেণ্ড।
চাটাৰ আইলেণ্ড চাটাৰ আইলেণ্ড আ ভালেইে, কিন্তু মই পাৰ্চনেলি অকণমান চাইকলজিকেল হৈ গৈছিলোঁ।
মানে মই বাছ এইটো গম পাওঁ কি কিবা এটা প্লট টুইষ্ট আছে। মই নাজানো কি প্লট টুইষ্ট।
উম, চাবা।
সেইটো চ, অ' আৰু হেৰি আৰু মোৰ বহুত দীঘল লিষ্ট আছে মই কেতিয়া খতম কৰিব পাৰিম নাজানো।
উম।
হেৰি আছিলে এইটো কি আছিলে পাৰ্চ উইট অফ হেপ্পিনেছ চাইছোঁ অ'।
অ', এ ভাল। তোমাৰচোন এতিয়ালৈকে আৰম্ভ হৈছেহে।
কৈছে। সেইটোৱেতো মই কৈছো মই সেইটোৱেটো কৈছো মানে মই চিনে ফাইল ক'ব নোৱাৰো নিজকে কিন্তু মই ভাল পাওঁ ফিল্ম। উম।
তেতিয়া মই কব পাৰিম নিজকে।
অ', দোকান তুমি চাইছা। হেৰি অ' তুমি হেৰি চাইছা দা পিয়ানেষ্টখন?
অ'ভিয়াছলি।
এইটো মই চোৱা নাই কিন্তু সেইটো লিষ্টত আছে।
অ', সেইটো আৰু মানে সেইখন কালটোৰ এটা গোটেই হেৰিয়ে আছে মানে লিষ্টে আছে। লিজেণ্ড হাণ্টিং অ'। এ তুমি তুমি তুমি সেই লিষ্টখন- পাইচা আই এম ডি বি ট'প লিষ্ট ট'প হাণ্ড্ৰেড।
অ', সেইটো মই চাইছো বাৰু।
অ', তুমি যিমান নাম কৈছা ন' তুমি যিমান নাম কৈ আছা সেইবোৰ- এ এম ডি টপ হাণ্ড্ৰেডৰ আণ্ডাৰত আছে।
অ'।
কোন কোনোবাই যদি আই এম ডি বি টপ হাণ্ড্ৰেড মাৰে। তুমি যিমান নাম কৈ আছা সেইবোৰে আহিব তাৰে ভিতৰত তোমাৰ হেৰিও আহিব এইখন বৰ্ডাৰৰ এখন কিবা এটা আছিলে ডেড্‌লি হ'লোছ নেকি সেইখন সোমাই মানে তাত।
আছে যদি গম নাপাওঁ কিন্তু মই হেৰি প'টাৰ মই এনে চাইছিলো আগতে চোৱা বহুত আগত। তে তাৰপিছত মই আৰু পিছত চাইছিলোঁ।
অ', তোৰ মানে বহুত আছে মানে।
উম।
ট'প হাণ্ড্ৰেড ট'প ট'প হেৰিখন চাগে এতিয়াও গড ফাদাৰে হয়।
অ' নাম্বাৰ ওৱান গড ফাদাৰ, তাৰপিছত নম্বাৰ টু হেৰি নেকি শচেং ৰিডেমচন।
চোচেং ৰিডেম্‌শ্যন হ'ব চিন্দ্ৰেলাছ লিষ্ট হ'ব সেইবিলাকেই হ'ব মানে।
অ' চিন্দ্ৰেলাছ লিষ্ট তাৰপিছত ফৰেষ্ট গম্প আছে ট্ৰুমেন চো।
ট্ৰুমেন চো, পাৰ্ফিত অফ হেপ্পিনেছ। অ' সেইবিলাকে হ'ব। তাৰপিছতে পাল ফিকচন তাৰপিছতে অ
টুয়েলভ এংগ্ৰি মেন
টুয়েলভ এংগ্ৰি মেন হ'ব এইটো অ টু নাইন্‌টিন ফিফটিজৰ মুভি হয় নেকি?
কিন্তু মই একো চোৱা নাই মোৰ বহুত মানে ফমো হৈ যায় ভাবিলে।
উম কি ফমো হ'ব লাগে আকৌ ফমো, ধেত। তুমি হেৰি চাবা ধামাল চাবা ধামাল ইমান ভাবি লাভ নাই। হু হু তুমি ধামাল চোৱা। তুমি কি চাবা নেক্সট চালমাৰ খানৰ চিনেমা আহি আছে সেইখন চোৱা।
মই নেক্সটো নেক্সটো তোমাৰ হেৰিয়ে চাম ৰামায়ণ আৰু যদি কিবা আহিছে গম নাপাও দেই।
উম।
মই হেৰি লাষ্ট হিন্দী ক'ব গ'লে মই ছিৰিজ চাইছিলো চবতকে নতুন সেয়া ছিৰিজে সোনালী বেন্দ্ৰে যে আছিলে। কি আছিলে ছিৰিজখন?
সোণালী বেন্দ্ৰে।
আৰে প্ৰাইমত আছিলে মই নামটোৱে পাহৰি গ'লো। আচলি কাহিনী আছিল। অ তাইৰ মাক হৈছিলে, এইটো আচল কাহিনী হয়।
উম উম উম। মাক সকলোৱে এখনতো কিবা আছিলে দেই।
আৰে দু পুতেক জীয়েকক যে মাৰি দিয়ে।
হয় নেকি?
অ সেইটো দুজন ক্ৰিমিনেল থাকে, ভাল এক্টিং কৰিছে কিন্তু মানে। তুমি ফিল কৰিবা এইটো এক্টিংটো।
মই চোৱা নাই চাগে এইটো।
অ, এই ৰিচেণ্ট হয়।
উম। মই একদম ৰিচেণ্ট কি চালো মই অফছেচন।